হেল্ল!
অঞ্জু কি কৰিছা?
এয়া আছো ৰবা বাবুক স্কুলত পঠিয়ালো পঠিয়াই মেলি অ', অ' এতিয়া মানে ঘৰৰ কামত লাগিম আৰু।
মইয়ো ল'ৰাক পঠালো। মানুহজনক পঠালো এতিয়া নিজে যাম। নিজে গোটেইখিনি অ', অফিচ যাম। গোটেই তাক টিফিন চিফিন বনাই পঠালো ৰাতিপুৱা উঠিলো তোমাৰ ছয়টা বজাত। আজি অলপমান দেৰি হ'ল এনে চাৰে পাঁচটাত উঠো। তাৰপিছত ছয়টা বজাত উঠি পেলাই আৰু ঘৰ হাৰা মোচা কৰি তাৰ কাৰণে টিফিন বনালো। টিফিন বনাই তাক পঠালো খোৱা বোৱা কৰিলে। খোৱা বোৱা কৰি পঠালো তাক থৈ আহিয়ে আৰু বাপেকে কয় দিয়া, দিয়া-দিয়া মোৰ দে ৰি হৈছে মইয়ো যাম, মইয়ো যাম। আকৌ দিলো ৰুটি চব ৰুটি বনাই খালে গ'ল তাৰ পিছতহে নিজৰ চিন্তা কৰিছো।
অ'।
নিজৰ কাৰণে টিফিন নিজৰ কাৰণে খোৱা, এই কৰি পেলাই আৰু গা পা ধুই চাকি তাক কি দি আজৰি হৈছো। এনেই বহি আছিলো বোলো এটা ফোন কৰোচোন কি কৰিছা।
অ' ভালেই কৰিছা। মই এই পঠিয়াম ৰাতি পৰা উঠিলোঁ। পাঁচটাত উঠি খোজকাঢ়িব গ'লো, গৈ মেলি আহি অ'। আহি মই ঘৰ চৰ সাৰিলো। সাৰি মেলি ভাত চাত বহাই টিফিন বনাই, বাবুক খুৱাই বুৱাই প, দেউতাকে থ'ব গ'লে। আহি এতিয়া এখেতে বাথৰুমত গৈছে। এতিয়া মই এখেত যোৱাৰ পিছত আৰু ঘৰৰ কামত লাগিম।
অ' হয় দিয়া তোমাৰতো কথা নাই বাৰু দিনটো ঘৰতে থাকিবা, কৰি থাক কিবা আৰু লাহে লাহে কামবোৰ
অ' তেনেকে ইহঁতক পঠিয়াই লৈহে মই ঘৰৰ কাম ক'ৰো। নহ'লে কাম বিলাক চিজিল নালাগ
চিজিল নালাগে। এতিয়া মোৰ নহয় নকৰিলেও উপায় নাই। সিহঁতি ওলাই নোযোৱাকে মই ঘৰ সাৰা মোচা কৰিব লাগ গে। কাৰণ মোৰ পিছত সময় নহয়গে ন। উম, তথাপিও আৰু দৌৰা দৌৰিকে কৰোঁ। এইখিনি সময় এনেকুৱা লাগে যেন মই উশাহে ল'ব পৰা নাই আৰু। তাৰ পিছত চাকি তাকি দি আহি এতিয়া বহিছো ন। এতিয়া মানে এনেকুৱা লাগিছে চকুতো মুজি দিলে আৰু টো
অ', হ। হয় দিয়া। আজি বতৰটো ভাল ৰাতিপুৱা অকমান বৰষুণো দিছ ছে দেই কিন কিনিয়া।
কিন কিনিয়া অলপ দিছিলে ন? মই অকমান আমাৰ বাৰাণ্ডাখন ভিজি থাকা দেখিছো।
অ' মই খোজকাঢ়িব যাওঁতে কিন কিনিয়া বৰষুণ দিছে যে ইমান ভাল লাগিছে। অলপমান টিটিছো ন বহুত ভাল লাগিছ
উ, উ। এয়া ফুফুক কি দিয়া টিফিনত, মই নাইন ফৰ টি ফাইভ মানত ওলাই যাম আৰু। ৰেপিড' এখন বুক কৰিম, বুক কৰি পেলাই ওলাই গুছি যাম আৰু। দছটাৰ ভিতৰত সোমাব লাগে ন?
অ' আমাৰ ইয়াক, বাবুক টিফিনত হেয়া দিলোঁ। কি কয় আজি ব্ৰেড বাটাৰ খাই বোলে। তেনেকে দি পঠিয়াইছো।
অ', অ' মই আৰু বাটা চাটা আনি থোৱা নাছিলে। সিওঁ ব্ৰেড বাটাৰ দিলে ভাল পায়। আজি মই ৰুটি বনাই দিলোঁ আৰু আলু আৰু পটল এনেকে ভাজি দিলো মানে শুকান, শুকান কে ভাজি দিলোঁ। হেনেকে খালে। সি মানে পটল নে কি গম নাপায় আৰু পিছত ম সি ভাবে আৰু কিবা হয় আৰু গ্ৰীণ কালাৰৰ কিবা হয়। খায়, খায়, খায়।
খাই ন। সি বাচ বিচাৰ নকৰে আ মাৰ নাখাব তেনেকে বনাই দিলে।
অ' নাই খাই। এতিয়া, এতিয়া টিফিন এনে কোৱা হয় নহয়। সিহঁতৰ লগৰ ল'ৰাই কয়। অ' মা টিফিনবোৰ বেছিকে দিবা লগ লগৰ ল'ৰাই খাই দিয়ে হেনেকুৱা। তাৰ টিফিন তাই-সি খাই নহয়চ চেয়াৰ নহয়। নুশুধাকে লৈ মেলি খাই দিয়ে। অ'। ভোক লাগিছে। জ্ঞানে কি আনিছ, কেতিয়াবা নাপায় খাব। কেতিয়াবা নাপায় খাব আৰু এদিন কিবা দিছিলোঁ, বাৰ্গাৰ বনাই দিছিলোঁ তিনটা। তাপিছ বাৰ্গাৰ তিন টা মানে এই বানেৰে বনাই দিছিলোঁ আৰু তোমাৰ হেয়া চক'পাই কৈছে ঐ জ্ঞান ভোক লাগায়ে, ভোক মানে ভোক লাগিছে বহুত। দেই হেয়া কৈছে মই খাই দু দে, খাই দু দে, হেনেকে কৈছে। ঐ নাখাবি, নাখাবি প্লিজ মোলে দু তিয়া থ মোৰ বহুত ভোক লাগিছে সেনেকে কৈছে। তাপিছত ঘৰত আহি কৈছে মা বহুত, বহুত বহুত দিবা। মইছো বহুত, বহুত দিব পাৰি নেকি কোৱাচোন নোৱাৰি ন ইমান বহুত বহুত দিব অ আনে আনে কিন্তু আমাৰ ই আক ক এনেকুৱা নকৰে ন ই আৰু বেলেগৰ খাই নিদিয়ে ন লাগে খুজি খাব আৰু কৈছে সেইদিনা ৰল মই বনাই দিছ ছিলো দেই চিজ তিৰ মেয়নি চেয়নিছ্ দি ধুনীয়াকে তোমাৰ পনিৰ ৰল বনাই দিছ ছিলো তাৰ পিছতে সিহঁতি কৈছে জ্ঞান কিয় লে জ্ঞানে কিয় নিছে জ্ঞানে কিয় নিছে সেনেকে কৈছে তাৰ পিছতে চাইছে চাই পেলাই ৰল সি কৈছে মোৰ বহুত ভোক লাগিছে মই তহঁত আজি নিদিওঁ দেই সিহত তি ন গোটেই কেইটাই কি কৰিছে জানা মুখৰ পিনে চাই ৰখি আছে কৈছে তই খা তই খা হেনেকে কৈ তাৰ পিছত কৈছে এনেকে কৰিলে আৰু পাৰি নিকি কি তাৰপিছত আৰু এটা ৰল সিহঁতক দি পাই কৈছো এইটো তহঁতি ভগাই খা বোলে আৰু এইটো মই খাওঁ
ই তেনেকে
অ নাই আকৌ হিহতি কয় আৰু মই কৈ কয় এ মোৰ মাই চাওমিন দিছে ল ল তই চাওমিন খাই অকনমান দিয়ে দিয়ে শ্ৰে শ্ৰেয়াৰো কৰে সিহঁতিও দিয়ে হিহতি বেয়া নাপ
বেয়া নাপায় অ এনেকুৱা লগৰৰ মাজত আৰু ফূুৰ্তি ফাৰ্তটা কৰি খায়
কি কয় অ মা আমাৰ ছোৱালী বিলাকৰ টিফিন চাবা ইমান অকমান অকমান আনে সিহঁতি ইমান অকণমান অকণমান খাঁয় আৰু আমাৰ লৰাবিলাকৰ টিফ টিফিন চাবা যেন একদম পুৰা একদম ভাতহে আনিছে একদম ইমান ইমান টিফিন চবৰে মানে একদম পুৰা পেট ভৰাই খাব আৰু যে সেনেকুৱা টাইপৰ হি হি হি তাৰপিছত কৈছে এট তা লৰাই বোলে টিফিনত খালি ৰুটি আৰু দালি আনে ৰুটি আৰু দালি আনে মোক কি কয় জানানে মোক দালি দি পঠাবাচোন মই কৈছো পাগল ডালি প্ৰথম লিখি তোমাক সেয়া অ সি ৰুটি আৰু দালি খায় ৰুটি দালি ৰুটি দালি পিয়াজ কেঁচা পিয়াজ পিয়াঁজ তাপিছত কয় অ মা এনে এনেকুৱা দালি নহয় তোমাৰ নিচিনা দালি নহয় বহুত ধুনীয়া দালি বন নাই সেনেকে কৈছে তাৰ পিছত মই কৈছো হয় নিকি কৈছে অ বহুত ধুনীয়া দালি বনাই সেই দালিৰে ৰুটি খাব পাৰি সেনেকে ক তাৰ পিছতে মই কৈছো গোটা কেনে দালিটো কৈছে গোটা নহয় সি বেলেগ এটা সেয়াত আনে টিফিনত আনে পাতলাই হয় কিন্তু ধুনীয়া হয় সেনেক এবিলাক দালি দেখোন নিওঁতে নিওঁতে ধুলক ধালাক কে পৰিয়ে যাব তাৰপিছতে কৈছে নপৰে দেখ শুন সি দেখোন ধুনীয়াকে আনে মইছোন নাজানো আৰু দেই মই দালি দিব নোৱাৰো দেই
অ পৰি যাব দেখোন ন।
অ কেনেকে বা আনে তা--পছতে কৈছে সি সদায় দালি ৰুটি আৰু পিয়াজ কেতিয়াবা মোৰ খাব মন গলে সি মোক দালি দিয়ে।
অঅঅঅঅ বা দালি ৰুটি খা
দালি যেতিয়া অ কৈছে এনেকা দালি বনালেতো মও খাম ন ৰুটিৰ লগত দালি তুমি এনেকুৱা নবনোৱা নহয় সেনেকে কৈছ মই কৈছোঁ কেনেকুৱা বা বনাই। এবাৰ দেখাবাচোন কেনেকুৱা বনাই।
অ কি বা দালি বনাই।
কি বা বনাই মই মানুহ ল'ৰাটো বিহাৰী লৰা হয় হয় টো বনাব পাৰে ধুনীয়াকে।
অ সিহঁতেটো এনেও ধুনীয়াকে বনাই ন কিবা মাচালা চাচালা দি বনাই।
দি বনাই আমিতো মছলা নিদো ন দালিত।
অ আমি নিদো ইহঁতে কিন্তু পুৰা মচলা মচলা চচলা দি বনাই ত ধুনীয়া বনাই কিন্তু ইহতি। অহ। আচলতে বেলেগৰ হাতৰো খাইছে টেষ্ট বেলেগ পাইছে ন সি ভাল পাইছে খাই।
অহ হ। সি গৈ থাকে এ উম এতিয়া ৰুটি লৈ গৈছে ৰুটি এতিয়া ভগাই মেলি খাব আৰু - আলু ভাজি বনাই দি - পটলেৰে ভাজি। গম নাপাই আৰু কি হয় সেইখিনি সময়ত ভোক লাগে ন খাই দিয়ে আৰু। ঘৰত আহি আজি
অ বা অ আমাৰতো তাৰ স দায় আজি ফ্ৰাইড ৰাইচ দিবা মা আজি বোলে ফল আৰু সেয়া দিলে ভাল নাপায় ইমান কল চল দিলে ইমান মানে ভাল নাপায় ফ্ৰাইড ৰাইচ দিব লাগে তাৰপিছত পাস্তা দিব লাগে সেইবিলাক দিলে খুব ভাল পায়।
ফ্ৰাইড ৰাইচ সি মানে অলপ ঠাণ্ডা হলে খায়নে, ভাল পায়? আমাৰ ই আকৌ বেয়া পায় অ আমাৰ ই আকৌ ঠাণ্ডা ঠাণ্ডা হৈ গ'লে বেয়া পায় এনেই তাৰ টিফিনটোত গৰম হৈ থাকে। কিন্তু কথা হ'ল মানে সেনেকুৱা নহয় আৰু তাক ফ্ৰাইড ৰাইচ বনাইছো ধৰা লগে লগে খাবলৈ দিছো সেনেকে খাব লাগে। এতিয়া আজিও কৈছে। অ আজিও সি কৈছে যে মা এগ ফ্ৰাইড ৰাইচ বনাই যাবা। আৰু কেৰাহিতে থৈ যাবা আহি পেলাই মই গৰম কৰিম সেনেকে কৈছে তাৰপিছত মই কেৰাহী মই কেৰাহিতে বনা থৈ গৈছো ঢাকি থৈ দিছো আহি পেলাই আকৌ সি গৰম কৰিব গ - ৰম কৰি তাতে মেয়নিজ দিব, চচ দিব, দি পেলাই ঠাণ্ডা বাপেকে আনি
আহ অহ। তোমালোকেতো দিনটো নাহা আৰু।
নাহো নাহো কোনো নাহো দিনটো একদম উম মই আহিম ছয়টা বজাত আৰু তপনে আহিব সাতটা আঠটা বজাত।
অ অ এতিয়া আমাৰ তাক সেয়া ব্ৰেড বাটাৰ লাগে কাৰণে তেনেকৈ দি দিলোঁ এতিয়া কালি আকৌ লাষ্ট স্কুল আছে যে কালি বা কি লাগে তাক! হেল্ল' হেল্ল' হা অঁ ভাত খাই গৈছে ভাত খাই গৈছে।
অ ভাত খাই যায় ন।
আৰু দালি বনাইছোঁ আৰু বিলাহী তক ভাল পায় ন। বিলাহীটক ভাজি দিছোঁ তেনেকে খাইছে।
আমাৰ ই সৰুৰ পৰাই ভাত খুৱাই পঠিয়ালো মই।
সৰুৰ পৰাতো মইও পঠাইছিলো ৰবা ডাঙৰ হোৱাৰ পৰা আৰু নোৱাৰিলো আৰু ভাত খাই যাই নেকি সেনেকে কোৱাটো আজি খাই গৈছে তোমাৰ চকফিকচ।
অহ। মই হেৰি অ নাই ৰাতিপুৱা ভাত খালে ভাল জানা দিনটো যি খালেও তাৰমানে
হে নহয় কিন্তু নাখায় ন নাখায় উকিয়াই উকিয়াই থাকিব আৰু। আৰু নাখায় আৰু। এতিয়াতো আৰু নোৱাৰোই দেচোন ডাঙৰ হৈছে যেতিয়া আৰু মনাব নোৱাৰোঁ।
আমাৰ ইয়াক খুৱাই দিয়ে দেউতাকে ৰাতিপুৱা ভাগৰ মানে দেউতা দেউতাকৰ ডিউটি আৰু তাক ভাত খোৱাৰ পৰা ড্ৰেছ পিন্ধাই দিয়াৰ পৰা থ'ব যাবৰ পৰা সব দেউতাক। মই গোটেই পাকঘৰৰ কামবিলাক চম্ভালো আৰু।
উম ঠিকে আছে দিয়া এটাই এটা ফালে কৰে এটাই- ফালে কৰে আমাৰতো দেউতাকে কেতিয়াও কাপোৰ পিন্ধাই নাপালেয়ে মইয়ে পিন্ধাও। জোতা অ', অ', জোতা পলিচ কৰাৰ পৰা কাপোৰ পিন্ধোৱাৰ পৰা এতিয়া বাৰু নিজে নিজে চব কৰে এতিয়া আমি মই একোৱেই নকৰো সি নিজেই ৰাতিপুৱা উঠি লেট্ৰিন কৰি নিজে গা ধুব কাপোৰ কাপোৰ খিনি ওচৰত লৈ লব তাৰ পিছত গা পা নিজে কৰে ওলাই মেলি কাক জোতা যোৰো যদি পলিচ কৰা নাই নিজে
অ', অ', অ'। পলিচ কৰি লয় নিজে, বা।
নিজৰে সেইটো আছে ন' প'লিচ কৰাটো যে সে সেইটোৱে ডাইৰেক্ট দিব পাৰি, সেইটো দি নি নিজে কৰি লয়।
নিজে কৰি লয় সি সিখিনি নিজৰ খিনি কৰি লয় আৰু ন'।
অ', অ', এতিয়া নিজে কৰি লয়, গাটো সদায় ধুবই গা নুধুৱাকৈ কেতিয়াও স্কুল নাযায়।
অ'।
অ', তাৰ পিছত আহি পেলাই আকৌ গৰম লাগে ন' আৰু এবাৰ গা ধুৱে, তাৰপিছত আৰু থাকে আৰু দিনটো এনেকে
তেনেকে থাকে।
তে ক'ব মা মোবাইল টো চাৰ্জত দি থ'বা মা মোবাইল টো চাৰ্জত দি থ'বা তাৰ মানে আহি পেলাই চাব লাগিব। আৰু সেইটোকে নাচায় নো অকলে অকলে কৰিব।
অ', কি কৰিব মই সেই সি নাথাকা সময়খিনি যিমান খিনি মোবাইল চাব লাগে মই চাই লওঁ। সি আহাৰ পিছত দুটাৰ পিছত আৰু মোৰ হাতত মোবাইল নাই আৰু। সি চায়ে থাকে। থাকিব আৰু মোৰ ভাত তাত খাই কাম চাম কৰি অকণমান শু ন' দুপৰীয়া। মোৰ চকুটো ইমান তানি ধৰে ভাত খোৱাৰ পিছত মই তাৰ মানে তাকো বাবুক শুৱা, শুৱা সি অ', শুইছো মা এনেকে লগত লৈ শুও নহয় মোবাইল টো চাই, চাই মোৰ টোপনি আহি যায় তাৰ পিছত আকৌ সাৰ পাই চাওঁ সি মোবাইলে চাই আছে।
সিহঁতি বহুত মোবাইল চাব পাৰে বাপৰে।
কি দিওঁ ন' ধমকি চমকি দি কাহি চাহি লৈ তাৰপাছত আৰু অকনমান চটফটাই চটফটাই কৰি কৰি তাৰ পিছত সেই ই শু
মই ৰাতিপুৱা ফোন কৰোঁতে সি চাগে মোবাইল চাই আছে মই ভাইটিৰ নাম্বাৰটোত কৰিছো। ন' তাৰ পিছত সি পুতুককে পুতুককে কাটি দিছে মোক কৈছো এই পুতুককে কাটি দিয়াটো ইয়ে হ'ব। তাৰপিছত ভাবিছো বেচেৰাটো, কি কৈছে?
তাৰমানে ৰাতিপুৱা সময়ত ই ব্যস্ত হৈ আছে ন'। সি মোবাইল চাই আছে তাৰপিছত সি কৈছে যে হেৰি তা হেৰি হে বুমনিয়ে ফোন কৰিছে তাৰপিছত সেয়াই কৈছে, দেউতাকে কৈছে মোৰ এতিয়া সময় নাই ৰ'বা। হেৰি পিছত কথা পাতিম, তেতিয়া মই আৰু তাক